হেল্ল'।
অ' হয় কওক কওক।
অ' দাদা ভালে আছে?
উম ভাল ভাল আপোনাৰ কওকচোন।
ভাল ভাল ভাল, বাকী খবৰ খাতি কেনেকুৱা?
খবৰ খাতি বিশেষ মানে ভাল নহয় যিহেতু কৰ্মত অকমান ব্যয়ঘাত জন্মিছে। আজি দিনটো এনেকে ধৰক কৰ্মত অলপ ব্যস্ত হৈ নাপালো যিহেতু দিনটো আজি মানে অলপ ধৰক ইফালৰ পৰা সিফালে এনেকে ঘূৰি ফূৰোঁতেনেই গ'ল আৰু আজি অলপ মানে এই ঘৰৰ কিছুমান সা সামগ্ৰীৰ কাৰণেও মানে অলপ যাবলগীয়া হ'ল অলপ দূৰলৈ।
হয় হয়, বুজিছোঁ। অ' কেনেকে কৰ্মব্যস্ততাৰ মাজৰে আমাৰ জীৱন আৰু মতা মানুহৰ জীৱন যিহেতু টো আমাৰ মতা মানুহৰ জীৱন আপুনি মানে কি কম দুখেই লাগে দিয়ক আম আমাৰ মহিলাসকলে ভাবে যে মতা মানুহৰ জীৱন সহজ। আমি যতে মন যায় ততে ফুৰিবলৈ যাব পাৰো। আমি মানে যি মন যায় তাকে কৰিব পাৰো কিন্তু তেনেকে তেনেকুৱাতো কোনো কথা নাই আমি যে এখন ঘৰ চলাব লগীয়া হয়, সেয়া আচলতে তেওঁলোকে বুজি নাপায় আমাৰ মূৰত কিমান এটা হেঁচা থাকে আমি কিমান কিমানখিনি চিন্তা কৰিব লগা হয় এটা দিনত সেয়া আচলতে মহিলাসকলে বুজি নাপায় সেয়েহে তেওঁলোকে হয়তো ভাবে যে ম মতা মানুহৰ জীৱনটো সহজ বুলি, কিন্তু তেনেকুৱা অকণমানো নহয় গম পাইছে।
অ' হয় হয়। মানে কি ক'ব জীৱনতো মানে অলপ ধৰক যিহেতু ঘৰৰ জ্যেষ্ঠ ল'ৰা কামৰ হয়তো অলপ হেৰিতটো মোৰ ওপৰত বেছিয়ে হেঁচাটো। আৰু আজি মানে এনেকে গধূলি সময়তে এটা ঘটনা হৈ গ'ল ঘৰতে, তাৰ মানে মানে আপোনাৰ কি হ'ল এনেকে এতিয়া মোৰ ভাতৃ যিহেতু জানে ইমান তোৰ সি তাৰ বয়স হোৱা নাই যিহেতু সৰু হৈ আছে আমি ৰাছ তাত এনেকে মোৰ ঘৰৰ ওচৰত দাদা এজনক সুধি মানে মই এনেকে ৰখিছিলোঁ আৰু সি মানে এনেকে এটা আপুনি জানে চিগাৰেট বুলি কয়, চিগাৰেট বুলি কোৱা এনেকুৱা বস্তুবোৰ আৰু এই সম মানে কি হৈছে ল'ৰা ছোৱালীবিলাক মানে ইমান কম সময়ত ইমান অভদ্ৰ হৈ গৈছে। সি মোৰ ওচৰত থকা সত্তে তাৰ ওচৰ-ওচৰত মানে দুটা এনেকে ককায়েক থকা অৱস্থাত সেই কাষত গৈ এটা চিগৰেট হুপি আছিলে। আৰু যিহেতু গৰম আৰু বিদ্যুতৰোঁ অলপ অসু সুবিধা সেইকাৰণে মাহত মানে চোতালতে আছিলে এনেকে অলপ বহি মেলি। আৰু এনেকে গোন্ধ পাই অলপ ৰাস্তালৈ ওলাই আহো তেনে মানে দেখিলে সি মনে হাতত চিগৰেটটো লৈ সুপি আছে হুপি ৰাস্তাত ঘূৰি ফুৰিছে ইফালে সফালে। মানে কথাটো ময়ো লক্ষ্য কৰা নাই আৰু মোৰ মানে অলপ ব্যস্ত হৈছো দাদাজনৰ লগত কিবা কথা এটাত, মাই আহি মানে ডাইৰেক্ট তাক মানে লগে লগে দেখি পেলাই মানে তাক পাঁচ চৰ মান লগৰ লগত মানে দি দিছে। মুখ শুনি চাইছে অলপ সেইবিলাক মানে তেনেকুৱা ধৰণৰ কিবা কথা হৈছে।
হয় হয়, হয় মই ভাবো সেইটোৰ ওপৰত আপুনিও চকু দিয়াটো আপোনাৰো দায়িত্ব। কাৰণ যিহেতু তেওঁ আপোনাৰ ভাইটি বা ভায়েক। গতিকে মই ভাবো শাসন কৰাটো আপোনাৰো দায়িত্ব কাৰণ মই জনাত তেওঁৰ বয়স ইমান হোৱা নাই। গতিকে ইমান সৰু অৱস্থাৰ পৰাই তেওঁ যদি এনেদৰে মাদক দ্ৰব্য সেৱন কৰে, ধূৰ্মপান কৰে তেন্তে তেওঁৰ স্বাস্থ্যৰ পক্ষেও হানিকাৰক আৰু সমাজত এনেকুৱা কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে যেতিয়া তিয়া, এনেদৰে মাদক দ্ৰব্য সেৱন কৰে গতিকে সেয়া সমাজখনৰ বাবে এক মানে অতি ক্ষতিকাৰক বুলি মই ভাবোঁ, আনহাতে মই আপোনাৰ বন্ধুজনৰ লগতো বাৰ্তালাপ কৰিছিলো, তেওঁ কোৱা মতে তেওঁ অলপমান লজ্জিত অনুভৱ কৰিছে, কিয়নো যিহেতু তেওঁ অলপ বয়সস্থ। তেওঁৰ অলপ বয়স হৈছে, গতিকে তেওঁৰ সন্মুখত যেতিয়া আপোনাৰ ভাইটিয়ে চিগাৰেটটো হুপি আছিল তেওঁ জনা নাছিল যে তেওঁ সেয়া কিবা সুৰাপান কৰিছে বা মাদক দ্ৰব্য সেৱন কৰিছে। কিন্তু আপোনাৰ মাৰ সন্মুখত তেওঁ যেতিয়া গম পালে যে, আপোনাৰ ভাইটিয়ে তেওঁৰ ওচৰত থকা স্বত্ত্বেও সেয়া সেৱন কৰি আছিল, গতিকে তেওঁ অলপ লজ্জিত অনুভৱ কৰিছে।
হয় হয় সেইটো এটা স্বাভাৱিক কথা কাৰণ কিয়নো তেওঁ যিহেতু হয় মোতকেও জেষ্ঠ থ আৰু তেখেতৰ আগত এ এটা সৰু মানে লৰাই এনেকে ছিগৰেট শুপি থকাটো এইবোৰ লজ্জাজনক বিষয়, কিন্তু মানে তেনেকুৱা সময়ত মানে তাক মোৰ ভাইটি ঠিক এনেকে চোঁচৰাই লৈ গুচি গল তাৰ পৰা এনেকৈ চুলিত ধৰি তাপা নি ভিতৰ পোৱালৈকে আৰু সিও কন্দা কতা কৰি এনেকে চকীত মূৰ দুৱাই বহি আছে। আৰু মা-মায়েও মানে অলপমান ক্ৰোধিত হৈছে বা খঙাল অনুভৱ খঙাল হৈছিলে খং কৰিছিল, আৰু সি মানে এনেকে ভাত নাখাওঁ বুলি ওজৰ আপত্তি ধৰি এনেকে বিচনাত শুই আছিলেগৈ, আৰু সেই সময়ত তে মায়ে মানে ভাতৰ কাঁহীখন নি পেলাই তাক দিছেগে তাৰপিছত মানে সি নাখাওঁ নথও মানে বহুতখিনি অভিমান কৰিছে। আৰু মায়ে তাক মানে শপত দি বুলি এনেকে খুৱাইছে, খা বোপাই খা মোৰো শপত তই খাব লাগিব নহ'লে ময়ো নাখাওঁ। এনেকুৱা ধৰণৰ কিছুমান কথা তাৰপিছত সি সেইকণ সময়ত তাৰ মানে অলপ মোৰ ভাতৃ কথা আপুনি হয়তো জানে, তাৰ সমান তাক আমি নুম টেঙৰ শিয়াল বুলি কওঁ।
হয়।
হয় হয় সি মানে মানুহৰ চকুত মানে ধূলি দি বহুত সাৰি যাব পাৰে। ঘঁৰিয়ালৰ চ চকুপানিবোৰ বুলি যে এষাৰ কথা আছে
হয়।
সি মানে ঘৰিয়াঁলৰ চকু পানী বুলি কয়, তাৰ চকু পানীখিনি সি তাৰপিছত মানে তেনেকে কান্দি কাতি অলপ মানে ভাও দেখুৱাইছে আৰু অভিনয় কৰি দেখুৱাইছে মাৰ আগত। তাৰপিছত মানে মাৰ কাঁহীত তেনেকে এটা মেম জলকীয়া আছিলে ৰঙা টিক টিককে পকি থকা এটা ৰঙা মেম জলকীয়া সি মানে খঙতে হওঁক বা দুখতে হওঁক অম মানে অভিনয় দেখুৱাই পেলাই মানে জলকীয়াটো গোটেইটো গ-গ-গিলি থৈ দিলে খাই পেলাই। মায়ে কৈছে হে-হে-হেই তুমি মোৰ কাঁহিত থকা জলকীয়াটো গুটেইটো খাই দিলা যে জ্বলা পাবা নহয়। সি একদম মুখখন বেকা কৰি যিটো ভাঁজ দিলে। তাৰ দাঁতৰে অৱস্থা চাব নে আপুনি তাৰ মুখৰে অৱস্থা চাব। লাগিছিলে আৰু পুতনাটো সদৃশ্য।।
হয় হয়। আচলতে এনেবোৰ কথা যিহেতু, মানে সমাজখনক প্ৰভাৱ পেলাই। আৰু এনেকুৱা ঘৰিয়ালৰ চকু পানী টকা ব্যক্তি, এ আমাৰ সমাজত মানে অতি প্ৰচলিত বুলি মই ভাবোঁ। কিন্তু, যদি আমি সেই ঘঁৰিয়ালৰ, চকু পানী খিনি উপেক্ষা কৰো। তেন্তে আমি গুৰুত্ব নিদি যদি আগুৱাই যাওঁ। তেন্তে আমাৰ ভাল কাৰণ ঘৰিয়ালৰ চকু পানী আপুনি জানেই যে, তেওঁ যিহেতু পানীত থাকে, ঘৰিয়াল এবিধ পানীত থকা জীৱ, গতিকে ঘৰিয়ালৰ চকু পানীৰ কোনো মূল্য নাই। গতিকে, সেই মূল্য নথকা চকু পানী খিনি আমি অহ, গুৰুত্ব নিদি আমি জীৱনত আগুৱাই যাব পাৰো। বাৰু সেইবোৰ বাদ দিয়ক কাৰণ সমাজখনৰ কথা যদি আমি পাতিবলৈ হয় তেতিয়া ওলকে নপৰে, মোৰ দিনে ৰাতিয়েই এই সমাজখনৰ যি চিন্তা মোৰ মূৰত আহি পৰে। সেইবোৰ পাতি পাতি মোৰ আচলতে আমনি লগাৰ দৰে হৈছে।
হয় হয়।
গতিকে আমি ব্যক্তিগত জীৱনৰ কিছুমান কথা আলোচনা কৰো। আচলতে, মই আপোনাক এটা কথা কম বুলি ভাবি আছিলো যে আজি মই আমাৰ গাঁৱৰে মথাউৰিটো সেইফালে থকা সেই মৰমি যোনটো মানে আছে চব বুলি কয়। হয় হয়। হয়, মৰমী বজাৰৰ ফালে গৈছিলো, তাত এখন বিপনীত মই বৰ সুন্দৰ বস্তু এটা খাই আহিলোঁ হে।
কি খালে হেই আপুনি?
হয় হয়, মানে আপোনাৰ ডিম দুটা খালো মই কুহুমীয়া আমাৰ যিটো ডিম। ডিম দুটা খালো। সিজুৱাই দিম, লগতে আপোনাৰ যিটো ঘুগুনি বুলি কয় মট টৰ মাহেৰে প্ৰস্তুত কৰা হয় হয়, বা ঘুগুনি এক বাতি খালোঁ, লগতে আৰু পকৰি দহ টকাৰে মই পেট পূজাটো আজি কৰিলোঁ।
হয় হয়।
পিছত ঘৰত আহি যেতিয়া ভাত খাবলৈ বহিলো। তেতিয়া মোৰ ভাত খাবই নোৱাৰিলো, ইমানেই মোৰ পেটতটো ভৰি আছিল যে ভাত খাবই নোৱাৰিলো। কিন্তু একেলগতে মোৰ সমপৰ্যায়ত সমান আহাৰ গ্ৰহণ কৰি অহা মোৰ ভাইটিয়ে এক কাঁহী ভাত ঘৰত আহি আকৌ খাই দিছে, মই আচৰিত হেই মই আচৰিত। হৈ গলো যে কেনেকে এটা মানুহে ইমান খিনি খাদ্য বাহিৰত খাই অহাৰ পিছত আকৌ ঘৰত আহি একাহী ভাত খাব পাৰে। আচলতে, তেওঁৰ সেইটো পেট নে গুদাম মোৰ ভাবি চিন্তা লাগে।
হয় হয় আৰু চাবলৈ গ'লে মানে আপোনাৰ আৰু মোৰ জক খোৱাৰ যিটো সক্ষমতা বা আমাৰ শৰীৰটোৱে যিমানটোহঁত আহাৰ বিচাৰে, আমি সিমানটো হতো মানে এদিনত আমি খাব নোৱাৰো বা আপুনি বা মই সিমানটো হদ আহাৰো মানে আমি গ্ৰহণ কৰিব নোৱাৰো । আমাৰ জানেই আমি ইমান খোৱা বোৱাৰ প্ৰতি আগ্ৰহী যদিও মানে, আমি নোৱাৰো। কিন্তু কিছুমান মানুহ মানে আমাৰ লগত তুলনা কৰিবলৈ গ'লে আমাৰ ভুল হ'ব আচলতে, আমাৰ মূৰ্খামি বুলি ক'ব সেইটো। আৰু তেখেতৰ আপুনি স্বাস্থ্যটো চাই হয়তো নিজেও জানিব লাগে যে, আপোনাৰ ভাতৃয়ে হয়তো যিমান টো পৰ্যায়ৰ আহাৰ বা আহ ব্যঞ্জন গ্ৰহণ কৰিব পাৰে বা সেৱন কৰিব পাৰে। সেইটো আচলতে বহুত এটা আপোনালোকৰ ঘৰৰ কাৰণেই হওক বহুত এটা দুখৰ বিষয়, কিয়নো হয়তো কেতিয়াবা আপোনাৰ ঘৰত খাদ্যৰ অভাৱতো অভাৱো হ'ব পাৰে বা আপোনালোকৰ ধনৰাশিও মানে অলপ মানে আৰ্থিকভাৱেও অলপ দুৰ্বল হৈ যাব পাৰে।
হয় হয়। আচলতে, মই জনামতে তেওঁ বোলে নিজৰ পেটত এই খাদ্যসমূহ সঞ্চয় কৰে। তাৰ পিছত এই গৰু ছাগলীয়ে যেনেকৈ পিছত আহাৰ গ্ৰহণ কৰাৰ পিছত মুখলৈ উলিয়াই পাগুলী থাকে, তেওঁ বোলে ৰাতি শোৱাৰ সময়ত সেই খাদ্য সঞ্চয় কৰি থোৱা খাদ্য নিজৰ মুখত উলিয়াই পাগলী থাকে বুলি মই শুনিবলৈ পাইছো। আচলতে, আপুনি কোৱা কথাটো অতি সঁচা, কাৰণ আপোনাৰ আৰু মোৰ খাদ্য আমি যিমান খাব পাৰো, সেয়া প্ৰতি আমাৰ ইমান সক্ষমতা নাই, যিমান মোৰ ভাইটিৰ সক্ষমতা আছে। আচলতে, তেওঁৰ সেই পেটটো এটা পেট নহয়, এটা সঞ্চয়ৰ ভঁৰাল বুলি ক'ব লাগিব।
হয়, হয়, হয়। সেই বিষয়ে ময়ো জ্ঞাত, যিহেতু মই আপোনাৰ ভাতৃক লগ পাই থাকোঁ। বা দেখা সাক্ষৎ আমাৰ মাতবোল বা বাৰ্তালাপ হৈ থাকে যিহেতু ঘনে ঘনে। যিহেতু, আপোনাৰ ভাতৃৰ লগতো এটা মোৰ মানে ভাল এটা সম্পৰ্ক আছে বা ভাল এটা ভাতৃত্ববোধ আছে আৰু তেখেতকো মানে জনা যায় এনেকে এতিয়া, মই কেতিয়াবা তেওঁক কেনেকে বজাৰ-সমাৰত লগ পাওঁ বা মই ঘৰৰ কিবা কামত গ'লেও বা লগ পাওঁ তেখেত অনবৰতে মানে দোকানত দেখাবলৈ পোৱা যায়। আজিকালি যিবোৰ বিলাক সৰু ল'ৰা ছোৱালীয়ে কাম কৰে, এনেকুৱা কিবা বিভিন্ন ধৰণৰ ধৰক, আহ পানীয়-পনীয়া জাতীয় হওঁক বা কিবা খোৱা আহাৰ জাতীয় হওঁক অনবৰতে মানে তেখেত খোৱাতে থাকে বা নিজৰ স্বাস্থ্যটোৰ কথাওঁ চিন্তা নকৰে। যি পাই মানে তাকে খাই দিবলৈ বিচাৰে। এদিন এখন বিয়াতো মানে তে তেখেতে পাঁচ পিচ মাছৰ সৈতে ভাত খাই আহিছে, আৰু ইমান বাৰ ভাত খুজিছে। আমাৰ এখন নাইনপুৰৰ যি চিত্ৰ আহ, মানে এইবিলাক চিত্ৰ ত' কি বুলি কয় এইটো চি চিত্ৰ গৃহ মানে থাকে ন, তাত এখন চিত্ৰ চোৱা চাবলৈ যোৱা কথা আছিলে বা
মানে চোৱাৰ কথা আমাৰ পৰিকল্পনা আছিল। কিন্তু তেখেতে মানে তাত যোৱাটো আমাৰ মানে বহুত পলম হৈ গ'ল, তেখেতে যিহেতু তাত অলপ ব্যস্ততাৰ মাজত মানে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য ৰাখি, মানে নিজৰ খোৱাতে মন দিলে। আৰু সেই ক্ষেত্ৰতো মই মানে বহুত দুখিত, যিহেতু তেখেতে অলপ উ যিহেতু ডাঙৰ হৈ আহিছে বা নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগে।
হয়। আচলতে মই কেতিয়াবা আচৰিত হওঁ ভাবি যে এজন মানুহৰ বাবে ইমানখিনি খা দ্য গ্ৰহণ কৰাটো আচলতে সম্ভৱ নে? কাৰণ, আপুনি যদি ভালদৰে চাই আমি যিসমূহ খাদ্য খাওঁ, আমি যিমান সংখ্যক খাদ্য গ্ৰহণ কৰো এদিনত, তেওঁ আমি যিমান আমি মানে খাদ্য দচ-পোন্ধৰ দিনত যিমানখিনি খাদ্য আমি খাওঁ তেওঁ সিমান পৰিমাণৰ খাদ্য একেদিনাখনেই খোৱা পৰিলক্ষিত হৈছে। কাৰণ, যিহেতু তেওঁ মোৰ ভাইটি মই তেওঁক পায়ে থাকোঁ। গতিকে, মই যিমানখিনি তেওঁক চিনি পাওঁ বা জানো তেওঁ মই কোৱাৰ দৰে আপুনি হয়তো শুনি আচৰিত হৈছে। কিন্তু এয়াই, সঁচা যে আমি দচ-পোন্ধৰ দিন মিলাই আমি যিমানখিনি খাদ্য গ্ৰহণ কৰোঁ, তেওঁ এদিনতে সিমানখিনি খাদ্য আহ হজম কৰে বুলি মই গ'ম পাওঁ। গতিকে মই ভাবো যে এয়া কোনোবা মানুহৰ বাবে সম্ভৱ নহয়। তেওঁ আচলতে কোনো মানুহ নহয় মই ভাবো তেওঁ এটা হাতী পোৱালী। যি এনেদৰে খাদ্য গ্ৰহণ কৰে। গতিকে, মই তেওঁক উপদেশ দিম যে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দি এনে সমূহ ইমান পৰিমানৰ খাদ্য খোৱাতো অলপমান কমাব লাগে, অলপ নিজৰ খাদ্যাভ্যাসৰ ওপৰত অলপমান গুৰুত্ব দিব লাগে লগতে শৰীৰ চৰ্চা কৰাটো অতি প্ৰয়োজনীয় তেওঁৰ বাবে। কাৰণ, আপুনি দেখিছে যে আদা বঢ়াদি তেওঁ বাঢ়ি গৈছে সকলো ফালৰ পৰা। গতিকে, এতিয়াতো মই তেওঁক বলে নোৱাৰা হ'লো ইমানেই তেওঁ শক্তিশালী হ'ল, আচলতে হাতী পোৱালি বুলি ক'লেও নহ'ব, তেওঁ এজন দঁতাল হাত তী বুলিয়ে ক'ব লাগিব। কাৰণ, তেওঁৰ হাতত যিমান শক্তি আছে বা যিমান পৰিমাণৰ তেওঁ খাদ্য হজম কৰিব পাৰে এদিনত। গতিকে তেওঁক মই হাতীৰ লগতে তুলনা কৰিব লাগিব।
হয়, আৰু আপোনালোকে এই ক্ষেত্ৰত মানে অলপ নিজৰ পৰিকল্পনা হাতত ল'ব লাগে, কিছুমান যেনে ধৰক আপোনালোকে তেখেতৰ এটা খোৱা নিৰ্দিষ্ট সময় বা নিৰ্দিষ্ট পৰিমাণৰ আহাৰ দিব লাগে। আৰু মানে এনেকুৱা কথা আছে যে, আপোনালোকে নিজৰ মানে যিবোৰ হওক খোৱা আহাৰ হয়, সেইবিলাক হয়তো আপোনালোকে সঞ্চয় কৰি ৰখাটো তেখেতৰ পৰা লুপ ৰখাটো উচিত হ'ব। কাৰণ, কিয়নো তেখেতৰ বিয়া বাৰু এটা সময়ত মানে বিয়া বাৰুৰ কথা আছে। আৰু সেই বিয়া বাৰু সময়ত মানে